হেল্ল'
অ, কি খবৰ তোমাৰ?
আছো ভালে। তোমাৰ?
অ মোৰো ভালে দেই।
কি কৰি আছা?
অ এনেই অলপ ঘৰত ইয়াতে আছো ৰ'বা, হাৱা হাৱা খাই।
বাঁহ?
অ। তুমি?
মইয়ো এই বিচনাত পৰি ফেনৰ আগত গৰম
উম।
ব'লা আজি আমি ফুৰাৰ কথা পাতো।
ঠিক আছে। তোমাৰ আৱাজটো ভালকে আহা নাই, অলপ ওচৰত
অ, অ হেল্ল' শুনা পাইছা? অ তুমি এতিয়ালৈ ক'ত
অ এতিয়ালৈকে তোমাৰ ধৰা মানে, কাইণ্ড অফ কেনেকুৱা? মানে দিনতো মানে দি দিনটোৰ নে ট্ৰিপত যোৱাকে আৰু?
মানে ট্ৰিপত যোৱাকে আৰু দিনটো এনেকে।
মই ট্ৰিপত সেনেকে গৈ পোৱা নাই। মই লাষ্ট ইয়াৰ তোমাৰ হেৰি গৈছিলো মানে, কাইণ্ড অফ মানে ট্ৰে হেৰি হেৰি শিৱসাগৰ গৈছিলো। তোমাৰ ট্ৰেইনত গৈছিলো ৰাতিকে। তো শিৱসাগৰ ফুৰিলো, দেন তোমাৰ শিৱসাগৰ গ'লো সেন সেনেকে অ' চৰি শিৱসাগৰ দেন ডিব্ৰুগড় গ'লো। সেনেকে দুদিন আছিলোঁ আৰু গোটেইখিনি ফুৰিলোঁ তোমাৰ শিৱদৌল হওঁক, কিবা হওঁক। দেন তোমাৰ এই কি কয় এইটো অ' উম পাহৰিলোঁ ৰ'বা কি বহুত ডাঙৰ এখন তোমাৰ পাৰ্ক টাইপৰ যে আছে। চৰাইদেউ, চৰাইদেউ যে অ' চৰাইদেউ ফুৰিলোঁ সেনেকে দেন ডিব্ৰুগড়তো তোমাৰ সেই বগীবিল, বগীবিল অ' বগীবিল দলং নেকি সেনেকে ফুৰিলোঁ আৰু গোটেই খিনি চালোঁ। সেনেকে ট্ৰিপত গৈছোঁ ইমান ট্ৰিপত মই সেনেকে এবাৰে গৈছোঁ আৰু দেন তোমাৰ কাইণ্ড অফ পিকনিক গৈছ ছিলোঁ, তোমাৰ গোৱালপাৰা। এই যে সূৰ্য্য পাৰ শুনিছা? অ অ সূৰ্য্য পাহাৰৰ গৈছিলোঁ তেনেকে ফুৰিছোঁ আৰু মানে মই বেছি ফুৰাকে তাৰ মানে মন্দিৰ চন্দিৰে গৈছোঁ তোমাৰ। মন্দিৰ চন্দিৰ অ সেনেকে আৰু আৰু আমাৰ ইয়াতে বাহিৰত যোৱা নাই দিয় মই ফুৰিব। মই ইয়াতে গোাহালিতে মানে এইখিনি কৰিছো আৰু বাকী তোমাৰ নৰ্মেলটো এনেকে ওচৰত পাৰ্কে চাৰ্কে যোৱা যায়ে দিয়াচোন।
উম তাইছে আৰু মই কৰিছো ইয়াৰে মন্দিৰ চন্দিৰত গৈছো তাৰপিছত সনেকে ইয়াৰতো ওচৰত বহুত পাৰ্কি আছে আমাৰ ওচৰতে নতুনতু নতুনকে পাৰ্ক টো খুলিয়ে আছে সেইবোৰত গৈছো উম খুলিছে সেইবোৰত গৈছো। তাৰ পিছত এ মই বৰপেটাত গৈছিলো বৰপেটাত গৈছিলে মানে আমাৰ ঘৰৰে মানুহ অ কাৰবাৰ বিয়া আছিল তাতে গৈছিলো!
উম উম।
সছো বৰপেটাত চাই ভাল লাগিছে সেনেকে
উম।
জলাই গৈছিলো আৰু মোৰ সিকতে জেঠী জেঠাই থাকে তাতে মাতিছে আৰু
হম হম।
থাকাকে গৈছো জোনাইত গছো ভাল নাই যাতেও ফুৰিছো তা কি ধুনীয়া এটা নদী আছে একদম একদম ক ক্ৰীম কালাৰৰ নদী যোন ন গ্ৰীণ
গ্ৰীণ অ তোমাৰ গছ চছ পাতৰ চাগে নেকি!
অ অ সেনেকুৱা একদ কি ধুনীয়া পাহাৰ অ একদম পাহাৰীয়া এৰিয়া ধুনীয়া লাগিছে যায়। উম ভালাগে আৰুপ হৰিয়া এৰিয় ৰটো ভাল লাগে ন?
উম উম। মই হেৰিছো এই নগাঁওত যে শংকৰদেৱৰ যে হেৰি আছে যে জন্মস্থান বুলি কয় নেকি তেওঁ মানে গোটেইখিনি যে আছে মানে তাতেও গৈছিলো মানে এখন বহুত মানে নদী নহয় পুখুৰী হয়। তেওঁৰ কি বো আলি পুখুৰী অ অ কি ধুনীয়া তোমাৰ অ বহুত ভাল লাগে এইখিনিত মানে পুৰা তোমাৰ মানে তুমাৰ মেডকা চেটকা আছে বা এটা ভাগ মানে তোমাৰ সেউজীয়া টাইপৰ এটা মানে পুৰা ফা বগা পানী এনেকুৱা ধৰণৰ মানে ভাল লাগে আৰু জোগা খিনি যাই মানে আৰু গৈছিলো আৰু ফুৰিব দিনটোৰ কাৰণে ভাল লাগে নাম চাম ধৰে তোমাৰ কীৰ্তন চিৰ্তন কৰে সেনেকে দেন ভোগ চ খুৱায় অ ভাল লাগে এনেকে কৈ মানে ফুৰিবলৈ বহুত জেগা আছে জানা আৰু বাহিৰত বাহিৰত তোমাক গৈছা লাইক আউট অফ আছাম?
আঁ তকাচোন মই যোৱা নাই ৰবা।
মৌ যোৱা নাই।
উ তাক পিছত যাম আৰু কদা তেনেকাে ইয়াতে ফুৰিছো। আৰু মন্দিৰ চন্দিৰত য গৈছো স আৰু ফ্ৰেণ্ডছৰ লগত সেনেকে পাৰ্ক চাৰ্কে গৈছো। বজাৰটো য ভাল বজাৰ গইছো। এ আৰু ওলাই থাকো অ ফেঞ্চিটো যাই ভাল লাগে কিমান বস্তু আৰু সেইবোৰ চাইও ভাল লাগে ন?
অ আৰু আজিকালিটো তোমাৰ নৰ্মেল বজাৰতকে আজিকালি মল চলতে বহুত মানুহ যায় ন আগতে আগতে কি ফেঞ্চিত ভিৰ হয় ফেঞ্চি বামনি মৈদানত আজিকালি নায়ে সেনেকুৱা।
অ নাইয়ে।
ফালে মল হৈ গৈছে।
তাকে মল চ অ আৰু কিমান আজিকালি উম কিমান মল ওলাইছে ডাঙৰ ডাঙৰ ন।
অ অ আজিকালিতো মানে মলৰ নামতে ফুৰিব যায় চবে এনেকুৱা হৈ গৈছে। ফুৰিব গলে মল এ চিটি চেণ্টাৰ যে।
চেণ্ট্ৰেল
ফুৰিবয় যায় মানে আৰু ফুৰিব যোৱা আৰু ফটো চটো উঠা। অ
ভিউ চিও পাই আছে সিহঁতে ঠিকে আৰু বিশ্বাল যে বিশালখনো কি কিমান জাগাত আছে ন?
উম বিশালটো চাৰিও দি বিশাল দেন ট্ৰেন্ডছ মল।
অ ট্ৰেঞ্চ পেন্টালুন।
নতুনকে জুডিঅ
অ চুটেতো বহুত নাৰেংগী ফালেও আছে আৰু সিফালে চানমাৰি ফালেও আছে।
মানে কিছুমান স্পেচিফিক ব্ৰেণ্ড বহুত চাৰিওফালে খুলিছে মানে। এ আৰু এখন আছে তোমাৰ আদাবাৰীত নে কি যে এখন ৱেষ্ট ছাইদ বুলি যে মল আছে গৈ পাইছা?
নাই-নাই যাই পোৱা নাই।
উম, সিমান যাবলৈ ইচ্ছা আছে ৰবা যাম দিয়া এদিন একে
ডাঙৰ নেকি?
বহু মানে ইমান ডাঙৰো নহয় কিন্তু ইমান সৰুও নহয় তোমাৰ। মানে বহুত বহল তোমাৰ মানে ভাল লাগে মানে বাহিৰৰ পৰা বহুত ধুনীয়া দেখি। উম, সেনেকুৱা আৰু ভাল লাগে।
সনেকে যাব পাৰি।
উম, আজিকালি ফুৰিবলৈ - ফুৰিবলে বিভিন্ন জেগা লৈ মানে সৰু বুলি ক'লে কোনোবাই এনে কৰবাতটো হেংগ আউট কৰিবলৈ গুচি যায়।
উম-উম তাকে আৰু নদী চদী পাৰ চাৰ যায়।
অ, আৰু তোমাৰ সেই ব্ৰহ্মপুত্ৰ পাৰ খিনি। তাতেও ভাল লাগে। তাতে বহি কেনে হাৱা চাৱা খাবলৈ হয়নে। এইখন যে স্টাৰ অ, বা তোমা স্টাৰ বাছৰ কাষ যেখন মহ তাতে ৰিভাৰ ফাৰ্মখনন আছে তাতেও ভাল লাগে ন কি বহাবা বতাহ দিয়ে।
কাৰী চাকি আৰু তাত বহিবলে জাগাও আছে ভাল।
অ',
অ, তাকে।
ভাল লাগে আৰু এনেকে।
উম, গৰম দিনত মানে
অ' গৰমৰ কাৰণে অলপমান এলাহ লাগে। আৰু কাপোৰ চাপোৰ পিন্ধি ওলাই যোৱা উম ঠান্ডা দিনত ভাল লাগে।
অ'
গৰম দিনত কাপোৰ পিন্ধিবলৈ গৰম লাগে সেইকাৰণে ভাল নালাগে।
উ গৰম দিনত ক'ত যাব লাগে শ্বিলং তিলং জাই ভাল লাগিব এ মই যায় পোৱা নাই ৰবা কিন্তু এবাৰ গৈছিলো ৰবা নংপু ফালে গৈছিলো। নংপু নংপু মেঘালয় মেঘালয়। অ'গৈছিলো পেৰেন্টছৰ লগত ফেমিলি লৈ গৈছো আৰু সেনেকে গৈছো অ সৰুতে গৈছো ভালে লাগিছে সেনেকেই যাব মন গৈ আছে শিলং তিলং তাতে মানে ঘৰতে আছিলো চোৱাই নাই ৰব বা চেৰা পুঞ্জী অ মানে ঘৰত ঘৰত ঘৰত আছিলে মানে মোৰ তাতে মোৰ বৰ বৰদেউতা হঁতে থাকে তাতে-
অ যাব ইচ্ছা যায় জানা শ্বিলং মেঘালয়-
অ' দেই যাব মন যায় ন এ ইমান ধুনীয়া ধুনীয়া জাগা আছে-
উম গেংটক যাব ইচ্ছা ছিক্কিমৰ ফালে-
লাডাখ
অ লাডাখ কাশ্মীৰ -
তাকেটো। জাগা বহুত বহুত আছে জাগা চাবলৈ কিন্তু- কি কম আৰু-
অকলে যাই ভাল নালাগে লগো নাই-
তাকেটো - লগ হলে ভাল লাগে অকলে অ যাম- তকেটো -
এনেকুৱা আৰু যাম দিয়া আহ-
ধনা পনা হ আৰু আৰু আমাৰ পেৰেন্টছ বোৰোও যাব নিদিয়ে-
উম পেৰেণ্টছ যাব নি দিয়ে সেইটোয়ে আৰু মানে তুমি আমি এতিয়া ফুৰিব- গলে আমি ঘুৰি আহাকে মানে দিনটো ফুৰিলা এতিয়া তুমি- শ্বিলং চেৰাপঞ্জি আপুনি যাব পাৰে কিন্তু মেঘালয়ৰকলে তুমি ঘূৰি আহিব নোৱাৰা এদিনত।
অ' নোৱাৰি নোৱাৰি।
মেঘালয়ত থাকিব লাগিব কিন্তু শ্বিলং বা চেৰাপুঞ্জী গলে তুমি ৰাতিপুৱাই গুচি গ'লা। দিনটো দিনটো ফুৰি চুৰি মেলি গধূলিকে গুচি আহিলা। সেনেকা সেইটোত পাৰি আৰু যাম দিয়া হা- উম উম অ প্লেনিং কৰি সেনেকে -
ত ধুনীয়া ন ফটো চটৰ চি
অ' ভাল অ যদি ৱাটাৰ ফলো আছে। চাই ভাল লাগে উম উম। সেনেকুৱা আৰু- দিয়া নহলে আজিৰ কাৰণে এইখিনিয়ে ন-
অ 'ঠিক আছে।
দিয়া ঠিক আছে অ।